কি কৰিছা
আছো তুমি
আছো এনেই ছা তা খালা
খালো খালো তুমি খালা
অ খালো দিয়া বাকী খবৰ খাতি কি খবৰ খাতি নোহোৱা হ'ল যে তোমাৰ
খবৰ খাতি বুলিবলে আৰু কি কবা এক্জাম শেষ হৈছে হে তোমাৰ
অ মোৰতো বাৰু কলেজে যোৱা নাই এতিয়ালৈকে
অ এই এক্জামৰ পৰা মানে ছুটীয়ে নাপায় আৰু
আত্‌ছা গৰম কেনেকুৱা পৰীক্ষা দিব যাওঁতে
উম নকবা আৰু মানে তোমাৰ এনেকুৱা ৰ'দ দিছে ন পিটি চিটি পুৰা গৰম হৈ যায় মাথা চাথা পুৰা মানে ঘূৰাই যায় আৰু
কি কোৱা বেলেগ গম দিছে ন তাহ ক তাব কলে আছে এক্জামত টেন
উম নকবা আৰু পঢ়ি পঢ়ি মানে মাথা একদম ঘোলা হৈ গৈছে মোৰ উম
মাহঁত খব ভালনেে
ভাল ভাল তোমালোকৰ
ভালেই দিয়া সবৰে ভালে আৰু অকনো বেয়া থাকিব ন
সেইটোৱে আৰু চলি আছো আৰু জীয়াই আছো।
আচ্ছা বাকী কি কৰিলা দিনটো গোটেই দিনটো?
গোটেই দিনতটো একজাম শেষতটো মোৰ যোৱাকালিয়ে হ'ল তাৰ পিছত তোমাৰ আহি পেলাই শুলো অলপ গাটো বেয়া কৰিলে যে তাৰপিছত তোৱাৰ পিছত আৰু উঠি পাই চাহ খাই মেলি তাৰ পিছত আৰু চিলাই কৰিলো চিলাই কৰো যে
কিহত কাপোৰৰ?
অ', কাপোৰৰ চিলাই মানে মোৰ ভন্টি এজনী বিয়া।
আচ্ছা কেতিয়া?
এই উম, তোমাৰ দুই তিনি মাহৰ পিছত হ'ব।
অই গৰমতে হ'ব ন'?
অ'। তাৰ মানে তোমাৰ এই ডিজাইনচ দুজাইনছ হেৰি লাগে ব্লাউজ লাগে চিলাই দিব।
আচ্ছা।
সেয়ে তাইৰ ডিমাণ্ড পুৰা কৰোতে কৰোতে মোৰ মানে ৰাতিটো টোপনি নোহোৱা হৈ গৈছে।
হে তেৰি একো নাই দিয়া বিয়া আৰু। উপায় নাই নে।
থাকে।
মই আজি গম পাইছো। তুমি কাপোৰ চিলোৱা বুলি তেনেহ'লে মোৰ মোৰ কাপোৰ কেইটামান আছে চিলাই দিবা নেকি মানে বেছি নহয় ফৰক এটা আৰু তোমাৰ ব্লাউজ এটাই? চিংপালি পাৰিবা ন'? ফ্ৰী থাকা নহয় এনেহ এতি এক্জামটো
অ', ফ্ৰিয়ে থাকো।
ঠিকে আছে মই কাইলৈ তেন্তে তোমাৰ ঘৰত দি ডিমগৈ অ', কেইটামানত নিমকুৱোৱা
আহিবা আহি পেলাই একেবাৰে চাহ তাহ খাই যাবা আৰু আগে ভাত পানী খাই যাবা।
এ ইমান দেৰি দেৰি হৈ যাব দেখোন ভাত পানী খালে।
এ একো নহয় হাঁহিবা একেটাথাক পানী খাই যাব। আহিবা যেতিয়া আমাৰ ঘৰত কাকো যাম, যাম আমাৰ ঘৰত আকৌ কোনোবা আলহী আহিলে আমি ভাত নোখোৱাকে নপঠাও যে।
ঠিকে আছে, যোৱাই হোৱা নাই তোমালোকৰ ঘৰলে যাম যাম কে জানানে তোমাৰো পৰীক্ষা কথা চলি আছে ন, মই বোলো যাম চাগৈ পাহৰিয়ে যাাম গাৰু গৰম যিহে দিয়ে।
তাকে ময় তাকে ভাবিছো তাই নাহা হল, কি বা কৰি আছে কি নাই কৰা।
এই গৰমৰ কাৰণে ওলাবই মন নাযায় মই তোমাক ফোন কৰিম বুলি ভাবো বোলো ওলাই যাওঁ ক'বাত অলপ। কিন্তু মানে গৰম দেখিয়ে ওলাই যাব মন নাযায়
সেইটয়ে এ যি গৰম দিছে বা ধেমালি নেকি,
সেইটোৱে আজি বৰষুণ দিছে নেকি ন অলপ,
অ আজি বৰষুণ দিছে। দিছে যে আকৌ বৰষুণ
তাকো অকণমান সময় নে,
অ মোৰ দেউতাই কৈছে কৈছে বোলে বা আজি বৰষুণটো যে দিছে বোলে মুখখনন যে দেখিছো বৰষুণ সোণৰ, আহ জেবা জম নি গৰু শুনা সুতে ঘৰত
কিয়বা?
ইমান দিনে বৰষুণ নাই। তাৰ পিছত পথাৰত গোটেই মা মাটি পোৰাক কতৰাই লাগিলে। তাৰপিছত দেউতাই কৈছে বৰষু বৰু যাক দিয়া হয় ভাল আছিলে। চ মই কলো নিদিয়ে আৰু বৰষুণ যেতিয়া বৰষুণ যে দিছেগে হাঁহি পেলাইছে আৰু।
গৰমত যদি বৰষুণ নাযাক দিয়ে ন, যদি বৰষুণো নিদিয়ে যদি বতৰটো অকণ ঠাণ্ডা কৰে ন তেতিয়াও ভাল লাগে ন,
অ, বা বতৰ বতৰটো কেনেকুৱা একদম তোমাৰ। এনেকুৱা গৰম দিছে বা। আ।
কৈছা এনে গৰম, ভূমিকম্প, চুনামি।
আহ।
চব আহিছে, পালো।
চব আহিছে, তাকেহে।
বাকী শুনা না। এতিয়াতো। তোমাৰ পৰীক্ষা চৰীক্ষা ও খটম। বিন্দাচ আও চাগে ন এতিয়া। ঘৰলে তো এনেইহে থকা হ'ব। বলা চিনেমা চাবলৈকে যাওঁ। কি কোৱা?
পাৰি, মোৰ তাকে ভাবি আছিলো।
অ বলা, এনেই ঘৰৰ এনেই দিনডাল এনেইহে পৰি থাকো দুজনীয়ে। কাম বনতটো নায়েই, মোৰতো আৰু নাই। তোমাৰ এতিয়া এক্জামো খতম। অ ব'লা।
অ। উইকেণ্ডত যাও নেকি?
তেতিয়া ইমানটা কলেজ চলেজ ইমান হেৰি নাই ন। তুমি ক'লে হ'ল কি তিয়া যোৱা
অ মই মোৰ লগৰখিনিকো ক'ম, উইকেণ্ডত মানে চব ফ্ৰী থাকে। অহ, তোমাৰ লগৰ খিনিকো কবা।
মো খিনিতো ক'ত যাব! সেইকাৰণেত তোমাৰ লগত যাম মোৰ খিনো ক'ত যাব কোৱা।
হেন কলেজ যাওঁতে যাই চোকা পোৱালি ন, আমি আমিতো এইবিলাক নপঢ়াৰ কোনে পোৱালি মই।
অহ, একে, একে। আমি একে প্ৰাণীত পৰো।
সেইকাৰণে মানে লগ ধৰিছো বলা বোলে সেইকাৰণে লগৰ চগত নাযাও দেই। নাযায় সিহঁতেও।
তোমাৰ আমনি লাগেও মেইন কথা ঘৰত, কিমান থাকিবা তুমি ঘৰত।
সেইটোৱেটো, আমনি লাগে। এতিয়াতো পঢ়া শুনাও নাই।
অহ গৰম বন্ধ গৰম বন্ধত ক'বালে যাম বুলি ক'লেও ওলাই যাব নোৱাৰো যাবলৈ একো জেগাই নাই।
অ এটা জেগা আছে যাব পাৰা যায় কি কোৱা?
অ পাৰি।
হেইৰি যাম ব'লা তোমাৰ নগাঁও ছাইদ যাওঁ নহ'লে উদালগুৰি ৱাটাৰ ফল চাইদ বিলাক যিহেতু এতিয়াটো গৰম ন ভাল লাগিব কি কোৱা?
পাৰি। চিনেমাখন চাই আহি লওঁ ন?
অ চিনেমাখন নতুন চিনেমাখন চাই আহি লওঁ। তাৰপিছত অ তোমাৰ লগৰটো যাবই ন?
যাব যাব।
ল'ৰা ছোৱালী লৈ ল'বা।
উম।
প্ৰখেনতক ক'বা বলা এনেইটো এই গৰম বন্ধ ডালত ঘৰ ডালত থাকি থাকি গেলি থাকাত- তাতছে আমি হেৰি ক
অ পকা আমটো নিচিনাকে গেলি- লি গৈছোৱে
এ তেৰি পকা আমটোৰ নিচি- চিনাকে দে দে
পুৰা একদম মানে পকা কঁঠালটোৰ নিচিনাকে পৰি থাক আৰু দিনডাল।
কি কৰিবা যিহে গৰম বাহিৰত ওলালেও গা চা পুৰে।
কম গৰম দিছে নে? একেইদিন
ই বাহ কৈছানে?
ভাত চাত খাব মন নাযায় এনেকুৱা গৰম।
এই এটা কাম কৰিবা গাহৰি মাংস এক পিলেট লৈ আহিবা এক কেজি।
মই গাহৰি নাখাওঁ নহয়।
গাহৰি নোখোৱা নেকি? ছাগলী মাংস লৈ আহিবা ই।
অ আই ছাগলী খাই পেলাই ৰাতিপুৱা পেটবিষ। অহ কালি আলহী আহিছিলে। আলহী আহোতে তোমাৰ ছাগলী মাংস বনালে। বনাই পেলাতো দুই।। টাইম ছাগলী মাংস খাই দিলো নহয়।
ধেত তেৰি।
তাৰ পিছত তোমাৰ এতিয়া।। ৰাতিপুৱাতো একে পুৰা একদম পেট বিষ মোৰ চাৰিটা বজাৰ পৰাই পেট বিষ।
এই গৰমৰ কাৰণেহে।
অ তাৰপিছত মায়ে কৈছে এইগাল নাখাবি আৰু মছলাগাল
হে গৰমত মাংস। খালে হ'ব হ'বই অৱস্থা বেয়া।
পোৰা চেৰিলিয়াইছোঁ।
এ আজিৰ দিনটোনো কি কৰিলা তুমি গোটেই দিনটো।
আজিৰ দিনতটো সেইয় তোমাৰ পকাত পৰিছো আকৌ তোমাৰ ফ্ৰিজডাল খুলি পেলাই বহি থাকো। আকৌ লাইট যায় এইহ গৰম তাৰপিছত আকৌ গাতত। ধুংগে এয়াই কৰি ফুৰিছো মই গোটেই দিনডাল
ঠিকে আছে।
তুমি কি কৰিলা।
হে মই তোমাৰ এনেই ৰুমতে থাকি মোবাইলডাল চালো। তাৰপাছত খুম বুলি ভাবিলো। হেল্ল' টোপনি নাহিলে। আকৌ উঠি অকণ বতৰটো ভাল। কৰিছিলে বৰষুণ দিছিলে কাৰণে আকৌ ওলালো ঘৰ পৰা।
উম।
ত কাকো নেদেখিলোঁ আকৌ সোমাই থাকিলো অ কাকো ন নেদেখিলোঁ কি কৰিম আৰু এতিয়া।
অ সন্ধিয়া সময়ত ওলাই যাব পাৰি ন অলপ বাহিৰলে।
উম তোমাকতো এতিয়া দিব ন পইীক্ষা খতম।
উম এতিয়া যাবলৈ লগ নাই কাৰ লগত যাবা কোৱা।
ত মই চুনা তুমি মাক মাতি দিলেই হ'ল মই বোলো তুমি আকৌ তোমাৰ বোলো কি ক ফোনচোন নাই দেখোন কি হ'ল কি কৈ থাকে বোলো ক ঘৰত দিনডাল বোলো ফোন এটাও নকৰা হ'ল বোলো কি বা হ'ল।
মইও তাকে ভাবিছো তুমি বিজি আছা ফোন চোন নকৰো আৰু।
এ মইও মই আকৌ ভাবো এই চাগে কিবা হল নেকি চাগে নহ'লে গৰমডাল চাগে শুইছো ধুই আছে এ নিক কিনে কিবা বোলো ডিষ্টাৰ্ব নিদিওঁ অঁ তাবলো শুই থাকক দে বোলো এনে শুইয়ে থাকে ঘৰলৈ গ'লে দিনটো
মানুহ খোৱা বাহিৰা আৰু
সেইটোয়ে কাম আছে আৰু শুতেই গৈছে দিনবোৰ
উম খোৱা আৰু খোৱা
তাৰ বাহিৰেও কাম চাম নাই এ কাইলৈ বোলে সাঁতুৰিবকে যাওঁ হয় নে কি খোৱাৰ
পাৰি হি হি সাঁতুৰিব এইবাৰ কি হ'ল জানা উম এই হোলিত মানে নামি হোলী খেলি আছিলো গাওঁতে তাৰপিছত ভন্টি এজনীত তাইতো সাঁতুৰিব নাজানে মইঢাক্কা মাৰি দিলো তাই একেবাৰে নাকে মুখ সেই পানী সোমাইতাই অৱস্থা নাই
সেই তেৰতে গ মানে ব হয়োৱা নাই
নাই ককা ত কেনেকুৱা মোক বকিছে
অ ম তেউকা চুকা বন্ধ ন'হলে যে পালা হয় মজাটো
অ মোৰতো ভয় লাগিছে এতিয়া তাৰপিছত আকৌ আকৌ ঘপা ঘপ মই গৈছো একেবাৰে গৈ পেলাই আকৌ উলিয় আহিছোগে তাইক
সেইতেত সুধি ল'বা সুধি ল'বা হ কেতিয়াবা নহলে বাই চান্ঞ্চ বোলে ঠেলা মাৰি দিলা চেটেপ বোলে তাত
আকৌ উঠাব ডেড বডি উঠাব লগা হৈছে
কাই মই গ মানে তা তোমা ডেট দিব ল আহিব
আহ
তুমি কাটিব জানা নাজানা তুমিও কাটিব নাজানা
সাঁতুৰিব জানো তাই নাজানে বুলি মই নাজানো
অ আ্তৰি
জমনি একদম হোলিত এবাৰ
দেই নাইবা ঠেলা নামাৰিবা দেই নহ'লে পুচিম এইবা
অ', মই অলপ বেয়া ভয় খাইছো মই তাৰপিছত দাদা কেইটাই কৈছে কৈছো বোলে আনকে চা বোলে তই অলপ ফুচি মৰিবি বোলে তই।
জম নিদে নকৰা নকৰা কাম কিছুমান কৰা দেই তোমাৰ মায়ে গম পায় তোমাক দিব। হৈ এইবাৰ যে দিছিলে ন' তেনেকে
অ', বা যোৱাবাৰ ফম মাৰিছিলে নে মোক।
অ', আমি যে আছিলো গোটেই তিনিটা যে বৰি কৰি ল' পেলাই যে কিবা এটা কৰিছিলো ন' তাৰপিছতে যে মা দেখা পাইছিলোঁ।
এ হেৰি অ', মই খাইছিলো এই হেৰি কিবা এটা কাৰণত খাইছিলোঁ। কি আছিলে কাৰণতটো পাহৰিলো অ', পাহৰিলো কাৰণটো অ', এই পোৱালিডালৰ কাম পোৱালিডালৰ হেৰি যে কাম কানে মোক এ যে ৰং সুমিয়াই দিছিলোঁ। পোৱালীৰ মাকটোৱে আহিপেলাই আমাৰ ঘৰতে কোৱা নাছি
অ', আহি পেলাই যে কো যেতিয়া আমিও আছিলো যাম মই কি যি আমাকতো ভগিছে গিছে তুমাক কিন্তু বেয়া দিছে একেবাৰেই মই বুলু এই আজি গ'ল আৰু দে ধেৎতেৰি তেতিয়াও ভাল লাগিছ ছিলে ন' গোটেই দিনডাল যদি মানে এনে থাকিও যদিও মানে ভাল লাগিছিলে এতিয়াতো সেইটোও নাই।
সেইটোয়েইটো অ'।
চিনেমা চাব কেতিয়া যাবা?
অ', মই তোমাক জনাম দিয়া ন'।
অ', আৰু হেৰি এইটো কি বুলি কয় তোমাৰ আমি ফুৰিব যোৱা কথাটো যে মই ক'লো তেনেকে এতিয়া নদিছদি তেনেকে হেৰি কেতিয়া যোৱা কবা অকমান জল্দি যাওঁ নে জুলাই মাহত যাবা?
জুলাই মাহত যাওঁ নেকি জুলাই মাহত গৰমটো বেছি পৰে।
ঠিক আছে যাব দিব নহয় ন' খুৰি হ'তে?
দিব, দিব।
অ', তেন্তে তুমি অ', চবকে সুধিবা। সুধি মেলি মোক জনাবা হা লিষ্টটো দিবা যাম চবে ফুৰিবলৈ। মই কাইলৈ গৈ আছো হা তোমালোকৰ ঘৰলৈ। ওলাবা গোটেই দিনদাল পৰি থাকাত কে এনে এনে। অ', ঠিক আছে দিয়া মই কালি ফোন কৰিম।
অ', ঠিক আছে দিয়া।
অ'।